অ!
হেল্ল' হেল্ল আহ শুনিছা নে,
হেল্ল'!
হেল্ল'! অ শুনিছা নাই মই কোনাই নে আকৌ- হেল্ল হেল্ল' হেল্ল ' অ শুনি আছো মই।
হেল্ল' জানে অ মই এতিয়াহে শুনিছো,
অ কি কৈ আছে। এয়া মই শুনি আছো তুমি শুনা না নেটৱৰ্ক নাই চাগে তোমাৰত
জানো পাই মই দেখোন
জানো পাই মই দেখোন পছফালেকে আছো বাহিৰত অ অ মই শুনি আছো হেল হেল কৰি আছো এয়া লোৱাই তাপেকে যুদ্ধ মাৰিছে তাকে চাই আছো তহঁতে অংক কবলৈ দিছে অংকতো কৰিব পৰা নাই। বা ফালৰ পৰা কৰিব লাগে সি মোৰ ফালৰ পৰা কৰিছে। কেনেকে লাগে? কাজিয়া আনিছেম বাৰ ফালৰ পৰা কৰিবলৈ কৈছে এটাই কৈছে সোঁফালৰ পৰা কৰিম মই। ত দমাই আছে দুয়োটাই। ভাত বনাইছে নাই ভাত কেইটা হ'ল তাৰপা এতিয়া খাবলৈহে আছাও। খাম আৰু ঠাণ্ডা হবলৈ দিছো অকণমান। গৰমে গমে খাবলৈ বেয়াই। গৰম দিনত ঠাণ্ডা হৈ লওক। বনালে ন বনালে। ভাততো দালিয়ে আলুে বনালো ভাত কেৰেলা ভাজিছো। বনালো বনাই আছো অ মাহঁতে কি কৰিছে?
সেই
অ মই সেই মচু দালি বনাইছো ৰঙালাও অকন ভাজিছো অ। ছোৱালীয়ে কি কৰিছে? মাহতে হেৰি অ অ ছোৱালীয়ে শুলে নে নাই শুৱা।
ছছোৱালীয়েও যি ভি চাই আছে।
ছোৱালী শুলে নে নে সাৰ পাই আছে। আ ন ন
মই পিছত বিচাৰি দিম ৰবা অক পিছত পিছত আহিছে, অ কেলে বাও? মোৰ ইয়াত ন আহা দেখোন মই ধুনীয়াকে শুনি আছো। অ মোৰ কথাবোৰ ই ইকৌ অ মোৰ ইয়াত নাহোৱা দেখোন।
মোৰ কথা মানে মইয়ে শুনিছো।
ফুৰিছো অ যান তেনেহলে কে লাগ মোৰত দেখোন না হোৱা মোৰ ধুনীয়া হৈ আছে দেখোন। মই ভালকে শুনি আছো তোমাৰ লগত। জানো কত কি হৈছে মোৰ ইয়াত নাই হোৱা দেখোন।
অ।
এতিয়া শুনিছা? এতিয়া শুনিছা নাই? ইকৌ অ ইক হৈ গৈছে আকৌ তোমাৰ তাত নেটৰ্ক না সেইকাৰণে ইক হৈ গৈছে মোৰ ইয়াত না হোৱা ইকৌ। বহুত হ'ব অ। এই তা চ মৰি নে এই তাত কামৰিবলৈ নাপালো নহয় বতৰো বেয়া হৈ আহিলে বৰষুণ দিলে যা তাৰ পিছতে আকৌ ইহঁতে গোটৰ মিটিঙলৈ যায় মনাইবলৈ চলাই নহ'লে হেৰি আকৌ উম বৰষুণ দিলে নহয় জানো সিহঁতক গোট মিংক মলো বাৰ্থডে গাইলে কৰিম বুললো থাকক যে তাৰপিছত আৰু কামৰিলো তাৰপৰা হাঁ নাখা মৰা হলে বৰষ শুনা দি দিলে হে হেৰিতক নচা কৰো ন উম উম বাৰুে লৰালেকে সেনেে থাকোতেো ব হ দেৰখনন মান হ'ল নে দুখনেই হ'ল জানো চলাই তাৰাপা এইখিনি থাকিলে থাকাইে মেলিম বোলো বাদেশৰ দে চাগে সুত আনা দেই উম সূতা আমাৰ দেই আনি আছো ববিন কৰি আছো চিনেমা আজি চিনেমা হে মেলি দিম কালে ইমান মাথা মাৰি থকা নাই কাই বতৰ ভাল হলে তাকে কাইলে নট মান বজাত মিলিম আৰু আহিবা এপাক সফালে
উ অ অ যাম মোৰ কাইলে হেৰি এইক আছে কাইলৈ মোৰ সক এটাও আছে
ওচৰ ন ওচৰত নে এ তত আঁতৰত নে বোলো ু অ মামাহতৰ ঘ অ অ মামাহঁতৰ ঘৰত অ যাবা অ
উ
তাৰ পিছত বাকী চবৰে ভাল বাকী ভাল ভাল আমাৰ ল'ৰাটো ৰ'বত দুডাল হোল আ কতেওৱালে জানো তাক বিচাৰিুৈছো
লোৱা কিহঁত পালেগে
লৰা বা দ্বিতীয় শ্ৰণী
অ অ এই চৰকাৰীতে আছে নে
হয় উম
অংগনবাদীৰ পৰা সেই আনিলো হেই অংগনাবাদী কিবা উলিয়াই আনিলো অঙনাবাদি বাইদেউৰ একো এটা দিয়াও নাই খাবলৈ কিবা এটা দিবগে লাগিছিলে চাহ পানী অকণক যে চাহ অকনকে দিবগে লাগিব দিব বুলি মনতে ভাবি আছো গড মন্থতে তাকে সিহঁতৰ গ বন্দতে যাম নেকি অংনাবাদ়ী বন্ধ নাথাকে নহয় অংগনবাদী বন্ধ নাথাকে নহয় সিহঁত ত তেতিয়াই দিমগে আৰু কোনোবাই দিনা আপুনি খবৰ কৰিব তেতিয়া ময় সেই তেনেকে দি দিম লগতে দি দিম অ একেলগতে দিলে মানে ভাল হ'ব আম ওচ এম বুলি কৈছে অ অ তিনি এ খাই পেলাই লগতে দি দিম
লগতে দি দিম অ এই বাইদেউজনী অংগনবাাদী ৰিটায়ো হব হবলা
বছমান আ চাগে জানি সাতাইছত হেই হ সাতাইশৰ ৰিটাৰ হব তাকে বুজিছনে উম শুনি আছো তাপা ভাওনা চাবলৈ যোৱাটো হল ন চিনেমা চাবালে যোৱাটো হল
এটাও নহলে নহয়
এটাও নললে বতৰ বেয়া হৈ আহিলে এয়া কি হব এতিয়া বতৰ বেয়া হৈ আহিলে যে একেলগে ঘুৰি গলে আওঁ অ
আমাৰ সেই উচ মানুজনীৰ ঘৰত হেই কেঁচা চানা বনাইছে আৰু কেঁচা চানা খাই অহাইে নাই
নাই অ হোৱা নাই পুৰা চানাত লাগিছে নেকি আহ
নিদিয়ে মানুহজনীয়ে
হয় নাই মই এতিয়া ফোন কৰিছিলো দেখোন মোক নাই কোৱা আকৌ
অ', আমি আমি ইমান সময় বহিলোও আমাক নোখোৱালে
অ', মোৰ হেৰি মইতিয়া বাৰীক কথা ফোন কৰিছো ইমান তাৰছ অকলটো আৰু সেইটোতে আৰু ফোন কৰি নাথাকো নহয় কিবা এইবিলাকতো ফোন কৰিব লাগে আকৌ হয়-হয়-হয় আ', ক'বলৈ নকৌ মই হ'লে বেয়া পাইছো দেই অকল সেইটো ধান্দা কৰি থকাটো ভাল নহয় বোলো। উ তেনেকে পাতিলো। জিনিবা। তাক কৈছে অ, মোক আকৌ মোকো বেয়া পাইছে মোক কৈছে আপোনাকো মই বেয়া পাইছো নহা হল। অ', মোক কৈছে নহা হ'লা নহা হ'লা। আপুনি বেয়া পাইছো মই। বোলো মোৰ যাবলৈ সময় নাই তহঁতে আহিব পাৰা মোৰ সময় নাই-নাই তইতো আহিব পাৰা তই। নহা আজি তাত তাত বাতি কৰিছো এপাক মাৰিব পৰা অ ইমান ড জাল মৰ
কেনেকে আপুনি অহা যোৱা কৰিব।
কেনেকে ফালিল। পাপাই মাৰিছে। বিচনী খনৰ নালটো ফালিলে তাপ পিতেক দুইটাই গোট খাই পেলায় আ', বাপেকে পিতেকে এই তাক মাৰিলে হবলা বিচনী নালটো ঘূৰি-ঘূৰি থকাটো ভাঙি পেলালে। কৈছিলে অথনি কৈছিলে মইও কৈছিলো তাই কৈছিলে। উ হেল্ল' অ, কথা পাতিলে? কথা পাতিছিলো অ',
কথা পাতিলে নে? অ', মই সেই কথা পাতিবলৈ নহলে ফোন কৰিছিলে।
অ', মই ফোনটো হেৰি ঘূৰি-ঘূৰি লগালেহে মই। বিচনীবিলাক ভাল পাওঁ ঘূৰাই পেলাই ঘূৰি-ঘূৰি-ঘূৰি টো ভাঙ্গি পেলালে মই ঘূ-ঘুৰি থকা খালেহে ভাল পাওঁ।
অ',
ঘূহি থাকিলে মানে, খোৱাই দিলে ঘূৰাবলৈওঁ ভাল হয় চবলৈকে পৰে। টোপনি জালতো মাৰি থাকি ব পাৰি মানে। লাইনটো গ'লে মানে টোপনি জালতে ঘূৰি ঘূৰি ধুই থাকিলে মাই থাকিলে আৰু চলি থাকে। এতিয়া ভাঙি পেলালে, মই হ'লে বিচনীহে মাৰিব নোৱাওঁ। বিচনীখনৰ ঘূৰি ঘূৰি থাকিলে ভাল টোপনি জালাতে একদম ধুনীয়াকে ঘূৰিয়ে থাকিব আৰু, গৈয়ে থাকিব আৰু, টেনচন নাথাকে আৰু। মই লাগিলে গৰমতে থাকিম কিন্তু মই বিচনী মাৰি শুৱ নোৱাওঁ। মোৰ একেহে গম পোৱা নাই। মই, মই নিজৰ নিজৰ কাৰণে নিবিছো, এতিয়া ল'ৰাটো গৰম উঠিছে বুলিয়ে বিচি থাকো। আগলে যি কয় কৰিব আউ, এতিয়া আউ অ' আমাৰ খোৱাব নোৱাৰি নহয় বুলিয়ে, উম্। এবোৰ সৰুতেহে মৰম কৰা, এইবোৰ ডাঙৰ হ'লে মৰম কৰি লাভ নাই এইবিলাকক। ডাঙৰ হ'লে ঘৰ পৰা উলিয়াই দিব। ঘৰৰ পৰা উলিয়াই মইহে দিম। ৰাস্তাত এই ৰাস্তাতহে
অ'।
উলিয়ালে ময়ো উলিয়াই দিম ঘৰ পৰা। মোক নোৱাৰে বাৰু, সেইতোটো হয়েই। মোক নোৱাৰে বাৰু, আপোনাক নোৱাৰে। মোক নোৱায়ে। উম্, আপোনাৰ লগত নোৱায়ে। বনবাস কৰাই দিম মই।
উম্, আপুনি ভাল আছে মানুহজনী।
মই ভাল, মই বেয়া নহয় নহয়। মোৰ খালি আউ নেপাম চাগে। আপোনাৰ কথা কৈয়ে থাকে আমাৰ ওচৰ এইয়ে মানুহজনীয়ে, মানুহজনীয়ে কৈ থাকে অ', কি বুলি কয় বাউ?
কৈ থাকে, এ বেয়া বেয়া কে নকয় ভালকে কয়
এ ভাল কে কয় অ'। মানুহজনী ইমান চবফালে আছে অ', অ'। তেনেকে কয় ন? ঘৰত এতিয়া গৰু, ছাগলী পা ধৰি তাঁতখনো আছে আৰু ইমান কাজি হেনো আপুনি? হেই নকবা। সেইকাৰণে আজি সামৰি নহ'লে তাঁতখন সেই কাৰণে আজি সামৰিয়ে নহ'লে। ঐ লাগিলে বাৰটা বজাতে বাতি কোৱা, বাৰটা বজাতে ৰাজ ভৰা দেখোন, বাৰটা বজালৈ ৰাজ ভৰোৱাই নাই দেখোন। অ' সেইটো কথা আকৌ, এঘন্টাও নাপালো। সেইটো কাৰণে নহলে আপুনি ইা পতককে চলাব পাৰে অ', সেইয়া আঁক আৰু কৈছে কৈছে বহুত কাজি দেই একদম পাঁচ ছখন বেছি দিন নালাগেই এমাহৰ ভিতৰতে উলিয়াই দিব পাৰে। তেনেকে কয় বেয়াকে নক বেয়াকে নকয় অ', বেয়াকেনো কি কব মুখখন চুকাা বুলি কব অ', মুখখন চোকা বুলি কব বা বেয়াকে। আপোনাৰ মুখ খন চুকা জানো এ মোৰ মুখ মোখ খন বৰ চোকা কিমান ক মানুহৰ লগত এই নিমখ নাখাও এ ময় আঞ্জাত নিমখ নাখাও নহয় মুখখন চোকা কাৰণে। হাই প্ৰেছাৰ হব অ', সেই তোমালোকৰ মায়ে নিমখ খাবলৈ এৰিছে নহয়, ময়ও এৰিম আৰু হাই প্ৰেছাৰ হব পিছত। মোৰ মাও হাই মোৰ অ', হাই প্ৰেছাৰতোয়ে পতককে নাপায় হেৰি যে এক্সাৰচাইজটো কৰি থাকে নহয় জাকৰিবাই।
অ', অ' একদম দৌৰিব ৰাতি পুৱা ৰাতি পুৱা।
দৌৰিব ৰা নেলাগে দৌৰিব মই জাকৈবাতকে বেলেগ নালাগে ঠেপেত ঠোপোক কে জি মই মজা লাগে অ', হেই জাকৈ বাৰতা সেইটো এটা একচৰচাইজ তোমালোকৰ হেৰি কৰিবাচোন মাক মোৰ ঐ মাক হেৰি কৰিবাচোন আমাৰ ঘৰ ফালে পঠিয়াই দিবাচোন। আই পইচা আছে যদি জাকৈ চাকৈ বামগৈ দুই লৈ। হাই প্ৰেচাৰটো কমি যাব তেতিয়া। পোৰা ঘামিব তো প্ৰেছাৰ ওলাই প্রেচাৰ ওলাই দৌৰিব।
কমি যাব অ' মাক ক'ব
উ মাক কবা বোলে সেই ই মাতিছে আৰু ই মানুহ
অ', অ',। অ', অ', বাৰু হব তেতিয়া দিয়ক ভ শুনিছে হব